অ', শুনি আছ নাই।
ক'ত আছ?
ঘৰত ঘৰত, তই ক'ত আছ?
ঘৰতে।
আচ্ছা।
ক গৈছ নাই
কৰিবলে যোৱা নাই এতিয়া যাম বুলি ভাবিহে আছো জুলাই মানত। জুলাই বাইশ তাৰিখ, বিশ তাৰিখ মানে। হা সেনেকে শ্বিলং চাইডে
শ্বিলং গৈছিলিহে আমাৰ কেলে একজামৰ পিছত তঁহত
আমি মই যোৱা নাই, আমাৰ লগৰ কেইটাহে গৈছে মই নগ'লো তেতিয়া মই খেল আই পি এল চাব গ'লো।
অ', মই কালি পৰহি পাইছোঁহি যোৰহাট।
যোৰহাট গ'লি।
উম যোৰহাট ওচৰতে এগাঁৱত এনেকে জেগা বিলাক মনতে নাই। পাথৰত আমাৰ মানে ফেমিলি মানুহৰ ঘৰ আছে, যোৰহাটত আছে দেৰগাঁৱত আছে। গোলাঘাট মানে গোটেই চাইডটো আৰু মানে।
অ', মই চাগে জুলাই বাইশ, বিশ তাৰিখ মানলৈ যামেই চাগে হেৰিঅলৈ সেই চাইডে গুৱাহাটী এ যাম তাৰপা গুৱাহাটীৰ শ্বিলং যাব বাকী খোৱা বোৱা কৰিলি নে নাই?
খোৱা বোৱা কৰিলোঁ, তই?
কৰিলোঁ কৰিলোঁ।
হেৰি নহয় এডমিছন কিহঁত ললি?
এডমিচন এ' হেৰি মোৰ কেম এছ চি ডিপাৰ্টমেণ্ট, তহঁতৰ কি?
মেট্ছত।
আচ্ছা ক'ত লৈ ললি তই? মই সেই আ মই সেই মা মই ইলেক্ট্ৰনিক্স মাইনৰ।
হাইড্ৰইলেট্ৰ ড্ৰিংকচ্ লব পাৰি নেকি মই আকৌ গম নেপাওঁ নহ'লে ল'লো হেঁতেন মইয়ো।
অ', বিজি চাবজেক্ট এটা লৈছোঁ আৰু কোনে ইমান হেৰী কৰি থাকিব।
উম তাকে।
উম।
আহ জিম জইন কৰিম বুলি ভাবিছিলো জুলাই এক তাৰিখৰ পৰা, কৰ' নি?
মই জিম গৈয়ে আছো তই ক'ত দৌৰিবি জইন কৰিবি।
এ কম দামি এইটো বেলেগৈটো
আহ, মই জিম গৈয়ে আছো বাৰু।
ক'ত কৰি আছ?
এই হাৰকুলাছত গৈ আছোঁ।
অঁ।
উম।
ৰাতিপুৱা যাও নেকি?
নহয় নহয়, আবেলি যাওঁ আবেলি চাৰে পাঁচটা মানৰ পৰা যাওঁ আৰু।
আবেলি।
আহ, আবেলি চাৰে পাঁচটাৰ পৰা ৰাতি চাৰে আঠটা মান লৈকে থাকো। পাৰ্থ।
পাৰ্থৰ লগত কৰ মানে।
পাৰ্থ ৰাতিপুৱা যায়, পাৰ্থ ৰাতিপুৱা যায়।
তই ইমান টাইম থাক নে জিমতে তিনি ঘণ্টা?
এ থাকিব লাগে গ গ মানে মানুহো বেছি হৈ যায় আৰু মই দুটা প্ৰগ্ৰেম মাৰো যে এ এদিনতে।
উম এই কাৰণতে টাইম লাগে মানে।
এই কাইলৈৰ পৰা দৌৰিম নেকি দৌৰিম বুলি ভাবিছোঁ। এতিয়া মানে লগতে আৰম্ভ কৰিছো তৰ
দৈয়া দৌৰা কথা আছিলে নহয় কেতিয়া পৰা দৌৰিবি এনেই?
তাকে কাইলে মানৰ পৰা ষ্টাৰ্ট কৰোঁ নেকি ৰক্তিম দাও দৌৰিম বুলি কৈছে।
অ কোনে কোনে দৌৰিবি ৰক্তিম তই বাৰু আৰু কোন?
ৰক্তিম তই মই আৰু নাই আও আমি তিনটাই।
আহ সেয়ে নিবিৰে নদৌৰে নেকি?
নাই সি মানে পুৰা এটা বডী তাৰ উঠি গ'ল না এতিয়া দৌৰিলে তাৰ যাব।
অঁ অঁ। মই এই বডীটো খোৱাব লাগে আৰু মই এই ব টো খুৱাব লাগে সেইকাৰণে দৌৰিম বুলি ভাবি আছোঁ, দৌৰিবলে
সেইকাৰে জিন্টু দাই বডীৰ চেপ আনিব না সেইকাৰণে বডী খৰাবলে দৌৰিব লাগে।
আ?
ফেটচটো এবাৰ বোলো কমি গলে বডিটো ভালকে আহিব জিম কৰিলে পতককে।
অ সেইকাৰণে মই দৌৰিম বুলি ভাবি আছো এতিয়া, কাইলৰ পৰা সেই ৰক্তিমে দৌৰা কথা কৈ আছিলে। এতিয়া কেতিয়া পা দৌৰা হয় কাইলৰ পৰাই
অ কাইলৰ পৰাই দৌৰিম তেতিয়াহলে ন?
কাইলৈপা ধৰু আৰম্ভ কৰো, বেপাৰত মানে তহতে যে মোৱা ঘৰ ফালে আহিবি। মই গ'ম পাই এনেকে সোমাই দিম নলৈকে ই ষ্টেচন ষ্টেচন মানে পাঁচ কিলোমিটাৰ মান ৰাখিম নেকি এপেচটো
বহাই বি গৈ থাব লাগ বাচ কেইট পিছ তেনেকে কেনে
অ' তেনেকে প্ৰথম ষ্টেচন তেনেকে এপাক মানে মাৰিম
অ' আমাৰ আকৌ এই এনেকাে বৰদৈ গাওঁৰ লগৰ দুটামান আছে পোহণমইনা বুলি কয়। সিহঁতে কেলা বাইশ কিলোমিটাৰ ৰাণিং কৰে।
একে